হেল্ল'
অ' শুনিছনে হেল্ল' অ' কি কৰি আছ। কি কৰি আছ।
বহি আছোঁ।
অ' খোৱা বোৱা কৰিলি।
খালো অ',।
অ‌' কিহে খালি।
খালোঁ মাছ দি।
অ' ঘৰত সকলো ঠিকে আছে আৰু।
ঠিকেই আছে অ'
অ' তহত মা এই জোনাইলে গৈছিলে যে এতিয়াতো আহিব নোৱাৰে চাগে ট্ৰেইনতহে।
উম এতিয়া আহিব নোৱাৰে দলং ভাঙি গ'ল ট্ৰেইন নচলে।
অ' আহিলেতো গাড়ীত আহিব লাগিব।
উম গাড়ীত আহিব লাগিব এতিয়া।
অ' মানে নিউজটো পাইছিলো সেইকাৰণে বোলো সোধোচোন।
মইও চাইছিলো নিউজটো।
অ' অ' তাকে হে অ' তৎক্ষণাতে কেনেকে দলংখন ভাগি থাকিলে কেনেকেনো মানুহবোৰ এতিয়া অহা যোৱা কৰিব।
বহুত পানী হৈ গ'ল চোন এইফালে।
উম ছোৱালীয়ে কি কৰি আছে।
উ ভাত খাই আছে।
উম বৰষুণ দিছে নে সেইটো চাইদে।
নাই এতিয়া নাই দিয়া অথনি দি আছিলে।
অ' অ' এতিয়া চাগে বতৰ ভাল কৰিছে সেইটো চাইডে
এ ইমান ভাল কাৰ নাই হ'লেও আন্ধাৰ হৈ আছ
অ', অ'
আজি দিব নেকি ঠিক নাই নাই সেইটো বম
দিলেই
উম
অ' ইমান সোনকালে বন্ধ দিলে আজি আঠাইছ তাৰিখ হৈছিলে আজি ঊনত্ৰিছ তাৰিখ
জানো সুধিছো বন্দ দিল বোলে
অ' অ' বতৰৰ কাৰণে পাই চাগে সোনকালে বন্ধ দি দিব পাৰে বতৰ এনেকুৱা হৈছে দেতা কলৈ গল?
পথাৰলৈ গ'ল নে কামত গ'ল জানো গমেই পোৱা নাই
অ', অ'
অ' বতৰ ভাল পাইছ আৰু শুই থাক আৰু কৰিবিনো কি?
উম
নাই এতিয়া যাব লাগিব লালোকলে যাম
অ' কিবা কামত?
মেডিকেলত
অ'
এই বাঠচাৰটিফিকেতৰ কাৰণে
অ' অ' মোৰ কালি যিটো ৰূপ ধৰিছিলো ডক্টৰ আনি বেজি দিলতহে মই ৰক্ষা দে তাত থকা মোৰ কি হল হেতেনে পাত্তা নাই টেবলেট খাই থাকোতে থাকোতে ডক্তৰ আনি ঘৰতে বেজি চেজি লৈ ফেটি লিভাৰ ধৰিছে বুলি কৈছে
উম এই তেল মছলা বেছিকে খালে তামোল চামোল সেইটোয়ে সেইবিলাক বেছি হৈছে সেইটো কাৰণেটো হৈছেগে
নেমু খাব নেমু হৈছে এক নম্বৰ
উম কৈছে বাৰু খাবলৈ এইবিলাক গৰম পানী নেমু গেছৰ বেজি ল'বলে দিছে বিষৰ বেজি দিছে তাৰপছতে আজি আকৌ দিবহি এতিয়া।
পুৰা গেছ হৈ গ'ল।
পুৰা গেছ হৈ গৈছে মানে অভাৰ গেছ হৈ গৈছেগে
উম
মই কৈছো টেবলেত খাইছো টেবলে খালে বোলে কৰ পৰা ভাল পাবা যদি বেজিয়ে নলোৱা বা সেয়ে নকৰা ততখন্তে ৰিৰ হেৰি কৰিবলগীয়া বস্তুটো খালেহে মানে ভাল হ'ব ইমানেই অতি হৈ গলগৈ।
উম
কালি ঘৰ কেনেকে পাইছো ভগৱানে জানিছে খোজটো কেনেকে দিছো।
ট্ৰেনত গছিলা নেকি?
অ, ট্ৰেইনতে আহিছিলো ট্ৰেইনত আহি পেলাই সেইকনত হেৰি গৈ পেলাই ভাইটি ৰৈ আছিলে তথাপিতো ট্ৰেইনৰ সেয়াৰ পৰা ওপৰ দি আহি পেলাই এইটো চাইডে পাৰ হোৱালে মানে মই লৰাই বেগ দুইটা কেকোজি কুকাকে আনিছে আও মই অকলে মানুহজনীহে আহিছো
উম
মাটি ৰুবলে আও কিমান আছেগে তহঁতৰ?
এতিয়াত আছে বহুত আছেগে
অ ওচৰখিনি ৰুই হৈছেহে চাগে?
ওচৰখিনি ৰোৱাৰ পিছত আৰু দিয়াই নাই নহ
অ' বতৰো এয়া সময়ো নাইকিয়া
উম।
তাকেহে এতিয়া মা গৈও তাত ফচিলেগে এতিয়া কেইদিনৰ মূৰত আহিব পাৰে আৰু
এ বাছত আহিব বাছত আহিব কৈ আছিলো এতিয়া কৈ বোলো বাছত আহিব নোৱাৰে বোলে বাছত আহিলে আৰু ভালহে বাছত আহিবলৈ বোলে ভয় কৰে। বাছত আহিলে ভয় কৰে বোলে
অ' লগত আৰু কোনোবা আহিব লাগিব তাৰপা এতিয়া পাৰিব আকৌ নাহিলে আকৌ সময়টো গৈ থাকিব নহয় সফালে যোৱা
কি কৰা জনো এতিয়া
কাগজ খন টো লিখি দিছে এই বোলে এই কেইটামান দিনৰ কাৰণেহে এমাহৰ কাৰণে বা পোন্ধৰ দিনৰ কাৰণেহে সেৰিটো থাকে
নাই বাছতে আহি যাব কি
অ' নহলে আকৌ সেইফালে নিমিলিবগে নহয় সেইফালে যাবলৈ দেৰি হৈ যাবগে
যদি যাওঁ
এতিয়া তই বাৰ যোৱাই গলেহে হ'ব আকৌ
জানো এতিয়া মই যাওঁ কিনে
উম যিকোনো এটো যাবই লাগিব
অ '
নহলেতো নহবগে সেইটো বা মাক অকলে পঠিয়াই দলেটো কিটো কাম হব যিকোনো এটা চিনি পোৱা মানুহটা যাব লাগিব আহ অ' সেইটো যিকোনো এটা যাবই লাগিব নহলে গল আৰু কোনোদিন ভুতো দিবগে নোৱাৰিব তেনেকে হবলৈ হলে আধ কাৰ চাৰ কাৰাট একো নিমিলাব। নোৱাৰিলে লাষ্টলৈ গৈ গৈ।
সেইটো আপডেট কৰিব দেখাই আছিলে যেতিয়া আপডেট নকৰিলো।
অ 'সেই আপডেট কৰিবলৈ দিওঁতেনে হেৰি কৰানেে ভালে আছিলে আকৌ তেতিয়া ভাল হৈ গ'ল হেঁতেনে মাল অ' আহ এই তেতি এতিয়া যে আমি বিলাক যে আধাৰ কাৰ্ড যে লোৱা হাতত ঠিক কৰিবলৈ যে কৈছিলো তেতিয়া যোৱা হাতে ন আকৌ ঠিক হৈ গ'ল। গ'ল হেতেনে এতিয়া যে তৎক্ষণতে এইটো নিয়ম উলিয়া দিলে ইয়াত ডাঙৰ মানুহৰ কোনো একো কামেই নহব সেইটো কাৰণেতো ইয়াত দিগদাৰ হৈ গৈছে
গুৱাহাটী গুৱাহাটী গ'লে কমটো পইচা খৰচা হ
এ বহুত যাব বহুত যাব এনেকে এতিয়া জেনেল দবাত যাওঁ নে আঢৈ খনে কিমান লাগে মা টো এতিয়া জেনেৰেল ডাবত ইমান কষ্ট খাই কেনেকে যাব ধৰি ল
অ' জেলনেৰেল দবাত যাব নোৱাৰি
অ' এতিয়া জেনেল তবাত যাৱাত নে সেই আঢ়ৈশ টকাতে হৈ যায় আঢ়ৈশ আশ পাঁচশ টকা যেনিবা হৈ যায় অহা যোৱা বাকী তাত খৰচ বছ বিলাক আছে
একেদিন নহলে আকৌ থাকিব লাগিব না
অ' একেই দিনা খনে নহলেতো থাকিবই লাগিব উম উম এ ই ন গুৱাহাটী বোলা জেগাতো সেইবিলাক বস্তু ন একেইদিনাখনে নহয় দিন লাগিবই এইটোতো খটাঙেই
উম
সেইবিলাক হৈছে মস্ত দালাল সেইহতবিলাকে পইচা পাতি লৈ মেলি। ক'ত কি কৰিব সেই তেতিয়া সেই। তাকেহে ৰুম লৈ পেলাই থাক ৰুমতে আকৌ কতৰ টকা যাব
উ'ম।
সেইবিলাক জেগাত আৰু পইচাৰ দম হে লাপিলোপ মানুহত দম নচলিব সেইবিলাক জেগাত
উ'ম তাত গ'লে পইচা নলৈ গ'লে কাম নাই আৰু
নাই নাই, তালৈ গলে হাতত বোলে বান্দলকে লৈহে যা আৰু
উম।
পইচা অবিহনে নচলিবই একোকে, ত হয় কি যে হ'ব সেই তেতিয়াানো ফিংগাৰটো নিদিয়া না আধাৰ কাৰ্ডৰো ফিংগাৰটো বেলেগ হয়। আচলতে এন আৰ চি কাগজ খটো বেলেগ হ'ল সেইটো কাৰণে এনেকুৱা হ'ল চাগে ন
ন সেনেকাে মানে এইটো মাজত মানে স আপডেট নাই কৰাত যে সেইকাৰণে মানে সেইটো কাটি কিনি পইচা দি বনাই, ছিলে না দুইহেজাৰ নে কিমান টকা দি বনাইছিলে নহয় সেইটো মানে, কাটিকিনি,
অ' সেইটো কাৰণে এনেকুৱা হ'ল আচলতে তেনেকুৱা নক হেতেনে ডাইৰেক্ট আপডেট কৰিবলৈ নিয়াহ হেতেনে পইচা পাতি হেৰি কৰি পেলাই। এই এতিয়া ধৰি লওক এই হেৰি এতিয়া য'ত বনাইছে তালৈকে গৈ পেলাই বনোৱা নে বা পেলৰৰ পইচা এনিয়াকে ব, পইচা দিলেও নিদেও একেটাই হ'ল তাৰ মানে সেই এতিয়া আপদাৰ পাহাৰটা চব চিজিলে হৈ গ'ল ততে,
অ' সেইটো এ এন আৰ চিত ফিংগাৰ দিয়া সেই কাগজটো নাই ন
আহ সেইটো আকৌ কথাতটো সেইবাক থৈ দিব লাগে আচলতে,
নাই সেইটো কামত নাহিব বুলি কৈ পেলাই দিলে ন।
উম সেইটয়ে কাগজৰ সৰু সৰু, কুৱৰা হ'লেও মানুহে থৈ দিব লাগে সেইটো কাৰণে এতিয়া সেইটো জতেতো এতিয়া এইখন হৈছেগে থৈ দিয়াহ হাতেতো অঁতৰ দ নালৈ হৈয়ে গ'ল তেনে সেইখিনি
উম
এতিয়া তাকে নকৰি পেলাই নথৈ পেলাই এয়া হ'ল, যদি ইমান খিনি শাস্তি খাবই লাগে। কাগজখন ইয়াতে দেখুৱাইছো। এল আই চি অফিচত তেতিয়া চিজিলেই হওকঁ। গ'ল ত নে
এতিয়া ওঠৰ বছৰৰ ওপৰত আধাৰ কাৰ্ড বন্ধ কৰি দিলে যে, এতিয়া যি যিকোনো হেৰি হয় মানে চব গুৱাহাটী পঠও
গুৱাহাটী পঠিয়াব ফোন নম্বৰ সলাব পৰা হৈ আছে বুলি কৈছে বাইদেউ
ন ফোন নম্বৰ এইবিলাক এড্ৰেছ চেঞ্জটো ইয়াত হৈ যাব।
আহ। তাৰছতে সেই বাকী এইবিলাক নতুনকে বনোৱা বা কিবা কৰা সেইবিলাক নহ'ব আৰু,
উম হু
চবৰে এতিয়া এই সৰু সৰু ল'ৰাোৱালীয়ে হওক বা ওঠৰ বছৰ ওপৰত যিখিনি হেৰি আছে সেইবিলাক কৰিহে ল'ব লাগে দেই নহলে পিছত আকৌ একদম দিগদাৰ হৈ যাবগে
ঋষিকডৰ।
উ উম তাই আকৌ সেই হে চাৰটিকেট চাৰটিফে বনাইেল এইবিলাকবিজিল কৰি লাগ কাৰণ এতিয়া পাঁছৰ হ'বই পাঁচ বছৰৰ পিছত আকৌ দিগদাৰ বোলে পাঁচ বছৰৰ পিছ খিনিও নহ'ব তেনেকা বুলি কৰিলে আকৌ মৰিব, লাগিব মানুহ,
এ বৰ চৰকাৰ নাই আৰু, ভাং খাই তাৰ তই যে ফোন মাৰি আছো ফোনে ৰিচিভ নকৰে।
সেই তেতিয়াই হেৰি কৰা হেতেন না। বাৰু ঠিক আছে হ'ব দে তই যা এইটো চিজিল কৰি মেলি আনগে
উমহ
হ'ব দে।
উম।